উম, হেল্ল'।
হেল্ল', আছোঁ আৰু তুমি কি কৰিছা?
এয়া অকমান শুই আছিলোঁ উঠিছো এতিয়া। ভালনে খবৰ?
আচ্ছা আছোঁ ভালেই তোমাৰ ভাল নহয়?
উম ভালে।
আজি কলেজলে কেলে নাহিলা?
এ আজি অকমান মানে এনে কাম এটা আছিলে ঘৰত, মনো যোৱা নাই যাবলে এইকেইদিন গৈয়ে আছোঁ সেইকাৰণে নাহিলো নগলো।
গা চা বেয়া নেকি? আজি ছাৰে বহুত বুজালে নহয় তুমি নহা তুমি নাহিলা কলেজলে আজি।
গাটো বেয়া হৈ আছিলে অলপ অলপ ভাল পাইছিলো ভাবিলো একেবাৰে সোমবাৰৰ পৰা যাওঁ। আজি কিনো যাম। এনেকোৱাই, এতিয়া তেতিয়াহে বেছিকে বুজাই দিয়ে আৰু কি কৰিবা উপায় নাই।
ঠিক আছে নোটখিনি বাৰু মই তোমাক হোৱাটছাপতে দি দিম ন? তুমি নহা যিমান খিনি আজি ক্লাছ কৰিলে। ছাৰহঁতে বহুত বুজালে বাৰু দেই আজি।
সেয়া আৱ উপায় নাই। মোৰ মোৰে ভাগ্য বেয়া মই যেতিয়া নাযাও তেতিয়াই বেছিকে পঢ়াবলে সময় পায় ছাৰহঁতে।
অঁ সেইটো চা আগ দিনাখন তুমি নাযাবা মই নাযাম নহ'বা এনেকে কোনো নগলেহে ছাৰহঁতৰ ক্লাছবোৰ বেছি হয় আৰু আমি গ'লে আক ক্লাছে নকৰে। যিদিনাখন তুমি নাযাবাচোন সেইদিনাখন কিন্তু ক্লাছো বহুত কৰিব আৰু বুজাবও বহুত।
অহ।
এয়া।
আৰু তাই মই জোতা এযোৰ অৰ্ডাৰ দিছিলোঁ আজি একদম দেনজাৰ হৈ গ'ল নহয় ঘটনাটো।
কি জোতা অৰ্ডাৰ দিছিলা নেকি?
এ অনলাইনত দিছিলোঁ তোমাৰ এডি এডিডাছৰ জোতা এযোৰ।
বাহ এডিডাছৰে পিন্ধে ল'ৰা একেবাই।
এ এ কথাটো শুনা।
কোৱা কোৱা জল্দি কোৱা?
জোতাযোৰ অৰ্ডাৰ দিলোঁ তাৰ পৰা এতিয়া জোতা যোৰ আহিলে পাৰ্চেলটো মানে অপেন বক্স নাছিলে।
অ',
তাৰপৰা। আহ আহি পেলাই খুলি বুক জোতা নায়েই মানে বেলেগ বস্তু এটাহে আছে।
কি আহিল অ, জোতা নাহি তোমাৰ হেয়ত।
এ এঠাইত কিটচেনৰ কণ্টেইনাৰ এটা ওলালে একদম মানে ধৰিবই নোৱাৰি এইবোৰ উ মইতো একেবাৰে অঁ, হেল্ল'।
শুনিছা নে নাই?
শুনি আছোঁ।
হেল্ল',
হেল্ল', শুনিছোঁ- শুনিছোঁ শুনি আছোঁ।
এ নেটৱৰ্কে নাই কি কবা আৰু যিহে নেটৱৰ্ক চেতৱৰ্কৰ প্ৰব্লেম দিছে নহয় একো মানে মাত তোৰ আবাচ নোশুনা হ'লো।
অ, এতিয়া শুনিছা নাই?
কোৱা -কোৱা কি কৈছিলা কি কিবা অনলাইনৰ অৰ্ডাৰ দিছিলে কি জোতা নাহিলে কি আহিলে তেতিয়া তোমাৰ
এ কিটচেনৰ কণ্টেইনাৰ এটা আহিলে।
উ, তুমি এতিয়া কি কৰিবা সেইটো আহিলে তেতিয়া কাৰণ তুমিতো জোতা কিমান দামত দিছিলা জোতাতো তুমি অৰ্ডাৰ।
এ জোতাযোৰ মানে এতিয়া তোমাৰ পঁচিছশ কিমান আছিলে দে পঁচিছশ আঠ ত্ৰিছ আছিলে।
বা আজিকালি তুমি নকবা আৰু চব অনলাইন শ্বপিং কৰিলেও তোমাৰ আজাকালি যিটো বস্তু অৰ্ডাৰ দিয়ে সেইটো নাহি বেলেগ কিবা এটাহে আহে। ভালকে মানে তুমি এতিয়া কি কৰিবা এইটো এতিয়া এৰি তুমি ক'ল কৰিব লাগিছিলে আকৌ সেয়লে তোমাৰ এনেকে ক'ল কৰিব পাৰি নহয় তুমি যিটো এপত অৰ্ডাৰ দিছিলা।
হম, ক'ল কৰিছিলো সিহঁতে অলপ চলপ হেৰি কৰিছে আকৌ পাছত ক'ল কৰিম বুলি কৈছিলে অ, সন্ধিয়াকে। মই মানে খো -খোলাৰ লগে - লগে মই কিব বলে থাকি গ'ল মোৰ মনত পাহৰি থাকিলোঁ।
অ, কি ভিডিঅ নকৰিলা মানে?
তাৰ মানে ইমান এক্সাটেড হৈ আছিলো ন' মই। এক্সাটেড হৈ -হৈ আছিলোঁ মানে লগালগ খুলিয়ে দিলো অ, কোৱা?
তুমি এটা কাম কৰিবা তুমি এই এপটোৰ লগত কানেক্ট কৰি কণ্টেন কৰা কণ্টেকে ফোন চোন মাৰিবা মাৰা পিছত তুমি বস্তুটো বুজাই ক'বা আৰু বুলি এনেকে -এনেকে অৰ্ডাৰ দিছিলো এইটো বস্তু আহিলে এতিয়া তুমি এতিয়া চাগে সিহঁতে মানিব চাগে কাৰণ তোমাৰটো এইটো একো হেৰি কৰা নাই ন'। এই ভিডঅ'টো কাই কৰিলেহে গে ৰাইট হয় ন'। কৰিলোঁ কিছুমান নকৰে আজিকালি কিছুমানে।
এইটো মোৰ মতে তোমাৰ মাজতে হেৰি খিনি মাজত আহোতে হ'ক কিবা ইস্কেমু নিচিনা লাগিছে তাৰ পৰাতো ঠিকেই পথাইচিলে কথা চাগে।
একো নাই তুমি হেৰি কৰিবা কনটেক কৰিবা তাৰপিছত তুমি বুজাই মেলি কবা তাৰপিছত তুমি ৰিটাৰ্ণ মাৰ দিবা আ এক্সচেঞ্জ হেৰি কৰি ল'বা তুমি ৰিটাৰ্ণ কৰিব পৰা নহ'লে তুমি প্ৰেঙ্ক কৰিবও পাৰা।
মই ৰিপ্লেচ নকও আঁকৌ নপথাও মই বেলেগ অফলাইনকে ল'ম লাগিলে মই ৰিফাণ্ডটোকে লৈ ল'ম। পইচাটো এনে নাজাতকে।
অ, বেয়া নহয় কিন্তু তুমি হেৰি কৰিবা পইচাটোকে লৈ ল'বা। তুমি -তুমি ফোন কৰিছিলা নেকি এপচটোলে নাই কৰা নহয় ন?
এপটো এতিয়ালৈকে ফোন কৰা নাই ৰবা মই।
এ নকবা এদিন কি হল মইও টি চাৰ্ট এটা অৰ্ডাৰ দিছিলো এবাৰ তোমাৰ টি চাৰ্টৰ আইলো তোমাৰ দামো আছিলে বাৰশ নে পোন্ধৰশ টকা টি চাৰ্ট অৰ্ডাৰ দিছিলো কিন্তু টি চাৰ্ট এটা নাই এ নকবা টি চাৰ্টৰ জেগা তোমাৰ কি আহিলে এই চেণ্ডেল এযোৰ আহিলে। তাৰপিছত মোৰ আকৌ কি আছিলে ভিডিঅ' কৰি থৈছিলো হে কৰি টিচাৰ্টটো বক্সটো খলোতে তাৰপিছত ভিদিঅ'টো কৰি মই ক'লো আৰু বুজাই মেলি তাৰ পাৰ্চেলৰ মানুহটোলে সেই দেখালো তাৰছতে নেক্সট আহোতে তাৰছত মই সেয়ে ফ্লিপকাৰ্টলৈ কল কৰিলো এনেকে এপটো ফ্লিপকাৰ্টত দিছিলো অৰ্ডাৰটো তাৰপিছত তোমাৰ হেৰি এক্সচেঞ্জ হেৰি কৰিলো আৰু মানে মই পইচাটো ৰিটাৰ্ণ নললো। অ, বস্তুটো ডেলিভাৰী বয়টো লৈ গ'ল তাৰপিছত তোমাৰ হেৰি দিলে ই চাৰ্টটো দিলে তাৰপিছত আহিলে কেইটামান।
উম, মানে এতিয়া অনলাইনত স্কেম হয় বুলি ভাবিব লাগে ন এতিয়া মোৰ লগতে হৈ গ'ল। অফলাইন ল'বল দাম যি অনলাইনো বহুত।
অনলাইনত নত এনেএইবিলাক হৈয়ে থা ছয় শশোৌকে আজিকালি অনলাইনত তোমা দেৰ কেতিয়াবা যি যিটো বস্তু অৰ্ডাৰ দিয়ে সেইটো নাহি বেলেগ কিবা গুচি আহে এইটো একো নাই বাৰু তুমি হেৰি কৰিবা। অ, সেই ডেলিভাৰী বয়তোলগতো কথা পাতিবাচোন সি জানিব পাৰে ন কিছুমান কথা।
লাগিব মই তোমাৰ হেল্পলাইনতহে মানে মেছেজ দিছিলোঁ মই ফোনটো কৰিম এতিয়া।
অ', এইয়া আছে মেছেজ কৰিবা নহলে কল কৰিবা তোমাৰ এইটো পইছা ঘূৰাই ল'ব পাৰিবা তুমি চিন্তা নকৰিবা।
হয়-হয়-হয় নাই এইটো আগতে মই অৰ্ডাৰ চৰ্ডাৰ তেনেকে জোতা চাৰ্ট এইবিলাক ছাইজটোও ঠিক নাহে কেতিয়াবা-কেতিয়াবা ডাঙৰ হয় সৰু হয়।
হয়-হয় এইবোৰ মানে অনলাইনে কি হয় তোমাৰ চাইজবোৰ মানে গম নাপায় ন তুমি যদি ক'বা থাৰ্টি এইট লাগে পেণ্টটো। কি থাৰ্টি ফ'ৰ লাগে পেনটো তুমি ক আহিব আকৌ সৰু বা ডাঙৰ হয় এনেকুৱা হয়। ধৰিব নোৱাৰি চাইজ আৰু তোমাৰ ব্ৰেণ্ডো চাই পেলাই চাইজ বিলাকো বেলেগ বেলেগ থাকে।
ও চাই চি - টি আনিব পাৰি নিজে অলপ চাইজটো।
হয়, আকৌ আজিকালি অফলাইনত যিহে বস্তু বিলাকৰ দাম আৰু, চবে অনলাইনতে প্ৰিফাৰ কৰে আজিকালি যদি
দামটো বাদেই দিয়া অপচন বেছি নথাকে ন লিমিটোকে তোমাৰ কেইটাম বস্তু থাকিব।
হয়-হয় আজিকালি এতিয়া মানুহে অফলাইন বস্তু অনলাইন ল'ব লৈছে আজিকালি অনলাইন মাৰ্কেটটো যদি এনেকুৱা হৈ যায় এতিয়া বস্তু কিবাএটা লবলেহে মানুহ টেনচন হ'ব এতিয়া।
সেইটোয়ে উপায় নাই মানে অফলাইনতো বস্তু মানে সীমিত অৱস্থাত থাকে ন যিকেইটা থাকে সেইকেইটাই ল'ব পাৰিম। অনলাইনত তুমি চব বস্তু বিচাৰিবা পাৰা সেইটোত,
নাপায় অ, সেইটোৱে আৰু বহুত কেইখন- এতিয়া তুমি মবাইলত তুমি বস্তুটো অৰ্ডাৰ দিলে তুমি, চাই মেলি বহুত বস্তু পাবা, কালেকশ্যন পাবা আৰু চাই মেলি দিব পাৰিবা, তুমি আকৌ এতিয়া দোকান দোকানী কিমান কেইখন দোকান তুমি ঘূৰিবা এটা বস্তু ল'ব কাৰণে, হয় নে নহয়।
আৰু মানে অনলাইনত ডিচকাউন্টটো পাই ন বহুত।
ডিছকাউণ্টো পায়। কিন্তু এতিয়া সেয়ে তুমি কিবা অৰ্ডাৰ দিলে তোমালোকৰ বহুত বাৰ এনেকুৱা হৈছে, মোৰলগত কিন্তু এবাৰহে হৈছে দেই। এ কেতিয়াবা কি জানে গম পাইছেনে এইবিলাক হৈ যায়, সেইকাৰণে কমপ্লিট মাৰিলে মানে তোমাৰ তুমি, বস্তুটো আহোতে ঠিকেই আহে, এই মাজতহে তোমাৰ এই খেলি মেলি হয়।
সেইটোৱে অ, কিছুমান চেলাৰো আছে দেই বদমাছ, এনেকে মই প্ৰা‌‌ইছো যিটো মানে, দামি দামি কিছুমান, ও
থাকে। তোমাৰ কি ক বস্তুটো মানে এক্সচেঞ্জ কৰি দিয়ে ন য'ত বস্তুটো তোমাৰ আহি, পাইহি মানে, গুদামত। য'ত, সিহঁতৰ বস্তু থাকে। তাতে, কিছুমানে এক্সেঞ্জ কৰি দিয়ে, গমেই নাপায়। আকৌ এতিয়া সেই, গালিটো এতিয়া, বেয়াকে শুনিব লগা হয়। ফ্লিপকাৰ্টৰ বা বেলেগ এপৰ মালিকবিলাকে।
ডেলিভাৰী বয় কোনে হেৰি পৰি যায় ন কথাল পৰি যায়।
হয় হয় নকবা এইবিলাকে অ।
চাকৰি চাই বা।
তুমি হেৰি কৰিবা তেতি - এতিয়া, তুমি জোতাযোৰ হেৰি কৰি দিবা? আঁ
এ, মই ভাবিছোঁগে!
পিছে, ভাল জোতাই লৈছা! তুমিটো দামী-দামী জোতা কিনিয়ে থাকাচোন।
তাকেহে, এ, মানে আৰু জোতাযোৰ ভাল আছিলে কাৰণে, মই লৈছিলোঁ। এতিয়া, এয়া হৈ গ'ল মোৰ লগত।
তাকো, তাকো এডিডাছ আছে, একো নহয়। তুমি আহিব।
এনেকুৱা জোতা এযোৰ অফলাইনত পাইছিলোঁ। কিন্তু, ইয়াতকে দাম দুগুণ আৰু। বিচাৰিছে। সেইকাৰণে, মই অনলাইন
অলাইনত তোমাৰ, অফলাইনত কি হয় তোমাৰ, মাৰ্কেতটো, বস্তুটো ইখন দোকান বা সিখন এনেকে আহি, আহি থাকে। এইটো, মেইন দোকান নাপাহিয়েই, হয় ন'। দামটো বাঢ়ি যায়। তুমি এতিয়া, অনলাইনত তুমি, কোনোবা এটা বস্তু আহিলে, মেইন তোমাৰ গুডামৰ আহি যায়। সেইকাৰণে, বস্তুটো কমতে হৈ যায়।
উম!
আৰু দাম-দৰ কৰি থাকিবলৈও বেয়া, দোকানী বিলাকৰ লগত। হয় নাই?
এই, মইতো একেবাৰে নোৱাৰোঁ দেই। মই দাম মৰা, মাৰিব একেবাৰে নোৱাৰোঁ। আকৌ, মাইকী মানুহবিলাকে যি পাৰে আৰু মাহঁতে।
অ'! মই কিবা, অফলাইন বস্তু ল'বলৈ হ'লে, মাকহে লৈ যাওঁ। গম পাইছা নে নাই?
মোৰ কিবা লাজে লাগে নে, মই ক'ব, মুখ পৰা মাতে নোলাই বোলে, এইটো আমোক।
মই, মই একোৱে নোৱাৰোঁ, এইবোৰ দাম-দৰ কৰিবলৈ, মাক লৈ যাওঁ আৰু মাকে আৰু পূৰা, একদম দাম-দৰ কৰিব পাৰে, মাহঁতে দেই।
উম! মোৰ কিবা লাজ লাগে, এনেকুৱা কৰিবলে।
মোৰ, মোৰ লাজ লাগে। কিমান দাম কমাই থাকিবা! ক'ব একদম, মানুহজনা মোক। ক'ব, তামোক ক'ব একদম, নাই দাদা, নোৱাৰি- নোৱাৰি, এনেকে এনে ক'ব। সেইকাৰণে, মই মোৰ বস্তুবিলাক, অনলাইনে লওঁ। এতিয়া, অনলাইনত যদি, এনেকুৱা হ'ব লৈছে আৰু! এতিয়া ভাল নালাগে।
আৰু কিছুমানটো, সেইটো বাত দিয়া আৰু। আৰু কিছুমান, এনেকে পাইছোঁ, মই ভিডিঅ এনেকে, মোবাইলৰ অৰ্ডাৰ দিওঁতে, মোবাইলৰ ভিতৰত ইটা ভৰাই দিয়ে। তেনেকুৱা
এই, অ'! কিছুমানেতো কিমাননো, ষাঠি -পঞ্চাছ হাজাৰ টকা দি, মোবাইল- চোবাইল আৰ্ডাৰ দিয়ে। কিন্তু, মোবাইল নহয়, বেলেগ কিবা এটাই, কিমান লোকচান হয় বাৰু।
সেইটোৱে!
সচাঁকে দেই। ইমান দামী-দামী বস্তু, অনলাইনত আজিকালি, দিবলৈ ভয় লগাইহে হ'ল।
অ'! কিছুমান চিলাই বিলাকো বেয়া থাকে। মই এটা পাইছিলোঁ। মানে, অকল প্ৰডাক্টে মানে ইউজ কৰে, চিল কৰে।
হয়, হয়, নক'বা এইবিলাক আৰু। আজিকালি এইবিলাক, যিটো বস্তু অৰ্ডাৰ দিবা, সেইটো বস্তু নাহেই।
বেয়া-বেয়া বেগবোৰ পঠায়। লাখ-লাখ টকীয়া, ইউজ কৰা।
হয়, হয়, মোৰ দাদা এটা আগতে, তোমাৰ এনেকে, কাম কৰিছিলে। সি মানে, তদাৰকত কাম কৰিছিলে। তেতিয়া, সি দেখে নহয়, বহুতো ল'ৰাবিলাকে মানে, তাৰ, লগৰবিলাকে এনেকৈ লৈ যায়, নহয়। যোনে, এক্সচেঞ্জ কৰি পেলাই, বস্তুটো লুকোৱাত তেনে হেৰি কৰি পেলাই, মানুহৰ হেৰিটো দিয়ে। তাৰ পিছত, এইটোৱে-এপটোৱে গালি শুনিব লগা হয় আৰু বস্তুতটো বেলেগ আহে।
উম! সেইটো মাজতে, তোমাৰ কুটনীতি খিনি হৈ যায়। মানে,
অ, সেইকাৰণে গম পাইছো নাই বস্তুটো ডেলিভাৰী লওঁতে অপেন বক্সই হব লাগে বা এই ডেলিভাৰী বয়জনৰ ওৰতে খুলি চাব লাগে। তেতিয়া তোমাৰ বস্তু দেখা পায় ন, সেইটোৱেই এইবিলাক আৰু
নে আমাৰ ইনষ্টাগ্ৰামত কিছুমান লিংক থাকে। সেইবিলাকৰ বস্তুতটো একবাৰে ল'বই নালগে বহুত ক্সেম হয়।
তুমি-তুমি অনলাইন পে'মেণ্ট কৰিছিলা নে ডেলিভাৰ বয়জনে কেচ দিছিলে পইচাটো?
মই মোৰ কিলো মোৰ অনলাইন পেমেণ্ট ডিছকাউণ্ট আহিছিলে মানে ম'ও অনলাইনত সেকানে মানে মাৰি দিলো ইউ পি আইদি।
অ' অনলাইনতেই দিবা মানে পইচাটো। অ, একো নাই তুমি চাগে তুমি এতিয়া পইচাটো চাগে হেৰি কৰি পাৰিবা আৰু।
বেলেগ দিনাখন কম মই ৰিফাণ্ড মাৰিম বাৰু।
পাৰিবা দুদিনমান চাগে পইচাটো চাগে আহোতে টাইম লাগিব কিন্তু পইচাটো সোমাব বাৰু যদি ভাল
আমাৰ সপ্তাহৰ ভিতৰত সোমাব লাগে, মই মাতে তেনেকে
মোৰ লগৰ এটা এনেকে হৈছিলে প্ৰব্লেম সি মানেকে বুজাই মে'লি কলে তাৰপিছ তাৰ ৰিফাণ্ড আহিলে হে কৰি পইচা ৰিফাণ কৰিলে মানে আহিলে বাৰু পইচা সোমালে কিন্তু দুদিন টাইম লাগিলে তাৰ সোমাওতে।
অ, টাইমটো লাগে মই আগতে ৰিফাণ্ড কৰিছো তেনেকে বস্তু। ত সোমাই যায় মানে ডেলিভাৰী বয়টোৱে এনে নিবলে আহে।
অ, নেক্সট-নেক্সটটো লৈ আহোতে ডেলিভাৰী বয়টো লৈ যায় বাৰু হেৰিটো। যিটো সেইটটো আহে বস্তুটো।
আমাৰ সেই ঘৰৰ ওচৰৰ ল'ৰা এটাই কি কৰিলে গম পোৱা নাই?
কি কৈছে কোৱা আকৌ?
সেইটো কিবা মানে সেই ৰেইনকোট এটা অৰ্ডাৰ দিছিলে বাৰশ টকীয়া বহুত হেভি মানে। অ', তাৰ পৰা এইটো শুনা, সি। তাৰপৰা সি মানে বাৰশটকিয়া ৰেইনকুট এটা লৈ পেলাই তোমাৰ বেলেগ মানে পুৰণা ৰেইন কুট আছিলে সেইটো অলপ চাফা তাফা কৰিপেলাই ৰিটাৰ্ণ কৰি দিলে নহয়।
এ অ, এইবিলাকো নকবা আজিকালি মোৰ লগৰ লগত এনেকুৱাই কৰিলে।
ৰিটান
চিচকেপ চিচ কি টিকে সি উলটাই স্কেম কৰে মোৰ লগৰ ল'ৰা তেনেকে আছিলে নহয় আমাৰ ঘৰৰ ওচয় সি টিকেত বচ অৰ্দাৰ-অৰ্দাদি বেলেগ এটা ধৰিলোৱা তুমি এ জোতা এজোৰ অৰ্ডাৰ দিলে ন কিবা এয়োৰ তেতিয়া নতুন লৈ বোলে জোতাযোৰ বোলে বেয়া আহিলে বোলে হেৰি কৰি দিয়ে।